শুনিছোঁ।
এইয়া ভাত বনাই আছিলোঁ। তই কি কৰি আছা?
মই উঠিলো এতিয়া, মুখ-চুখ ধুলো, গা ধুম ৰ, কাপোৰ জিকাই থৈ দিছোঁ, আমাৰ তাৰ ডিউটিৰ কাপোৰ।
অ, স মই অই, ভাত বহাইছো ৰ। অ, এইফালে বৰষুণ দিয়া নাই ৰা ৰাতিপুৱা দিছিল, এতিয়া নাই বাৰু কমিছে। অ, এতিয়া ৰ'দ দিছে এতিয়া। অ'
তই কি ভাত বনাই আছা?
ভাত বনাই আছো অ। এই মাৰ মিটিং আছে, এক জাগাত মিটিঙত যাব। বাবু খোৱাবা কাৰণে নাই বনা, বনাই আছো হেৰি আলু, জিকা, চয়াবিন চব্জি আৰু হেৰি কচু বনাওঁছো ক'লা কচু।
বইল, বইল।
অ নাই সেইটো হোৱা নাই যিটো কৈছিলো দেখাইছ- ছিলো উম এনেই গৰমৰ কাৰণে হৈছে বোলে।
অ এই হেৰি মই কোৱা নাইটো এইটো এটা বেমাৰে দ ৰঙা ৰঙা ডুবু ডুবুৰি উঠি যায় বোলে।
অ অ।
মোবাইলত আহিয়ে আছে তোৰ মোবাইলত আহিছে নে নাই নাজানো, মোৰতো আহিয়ে আছে।
জ্বৰ হয়, সেনেকে ৰগা ৰগা দুুবৰি দুুবৰি উঠি আছে।
অ। তাকেই তো কিন্তু এতিয়া এতে আহতে অলপ। আৰাম পাইছি নোপোৱা নহয় কিন্তু জ্বৰ উঠিছ- ছিল আকৌ ৰাতিপুৱা অলপ অলপ, টেবলেট এটা খোৱাই দিছো এতিয়া মামাক কৈছো আকৌ। মামাই দুপৰীয়া আহঁতে আকৌ ঔষধ লৈ আহিব ৰ। কি বা হয়। জল্দি ঔষধ খোৱাই দিছো ৰ এতিয়া।
জ্বৰৰ।
তাই জ্বৰৰ ঔষধ খুৱাইছো বাও খুৱাই আছো।
অ মই বহি আছো ৰ তাই তাই উঠি এতিয়া।
অ। তাকে আজি যাম বুলি ভাবি আছো তেতিয়া চাও ৰ আজি কিজানি ভাই। এতিয়া আহিছে আমাৰ এতিয়া ভাইটিৰ লগত ৰাতিপুৱাই যাও নেকি মই। ৰাতিপুৱাই যাই কিনি একেবাৰে ডিউটি যাম চাগে।
আউ।
উম।
নহলে, মাইয়ো গুচি যাব। মোৰো আৰু যাৱাই নহ'ব দে আজি কালি যাম ৰ।
অ কালি আহিব একেবাৰে।
এক বাৰতে ফুুৰবা গেলি।
যাম দে।
শুনছিলা নে? যখ কিনি চাইজাবি আহি কিনে হা
গ'লে তোৰ লগতে যাব লাগবো।
উম উম, তাকে ত অ ভুটান চাব আহিব দে।
উম তাত যোৱাই নাই দেখাই ন ৰ।
উম আনটিও কি কৰি আছে? ৰাহুলে বাইক আছে টেনচন নাই আহি যাব পাৰে।
আ।
বাইক দি আহিব পাৰে পটকে ইন্তু বাছত আহিব পাৰি। কালিহে মোৰ অলপ দিগদাৰ হৈছে গাড়ী পোৱা নাই কাৰণে। অ লেনে তেনশন নাই।
উম।
তেনে চোৱা কাৰণে সুবিধা আছে।
উম, ৰাহলে ফুৰি আহাইছে তো ভূটানৰ।
অহ
উম গৈছিলে একেবাৰে এ লগ বিলাকৰ লগত গৈছিল ভূটান মই এ এ এ
নহয় তই কি খালি?
চাহ খাই আছো।
অ অ অ
চাহ আৰু এ মায়ে কিবা বনাইছে তাকে খাইছো।
অ অ অ ঠক ঠক
উম বাতি বুলি কয় বাতি বনাইছে আৰু উম বঢ়িয়া টেষ্ট লাগে ঘিউ দি কেনে বনাই।
কেনেকা পি ও
ঠক সেয়াই খাই আছো ছুপ আপ টা টা দাল দালি দি কেনেও বনায় ঠঠঠ
আলুও দিয়ে।
কি খালি?
চাহ খালো মুড়ি খালো এতিয়া ভাত বনাই আছো ভাত খাম।
অ অ অ হয় নেকি।
তাকে আৰু গাঁৱত আৰু চাহ মুড়িটো চলেই না চবৰে।
অ অঁ
ৰাতিপুৱাই মুড়ি চাহটো খাবই আৰু চবে।
তহঁতকে বেছি ভাগ মুঢ়িয়েই খায় হয় না।
ঘৰতে বনাই না উম ঘৰতে বনাই ঘৰত তেনকে খোৱা যায় আৰু পু
উম উম নাই এতিয়া
কিনবা নালাগে না।
উম উম।
টকা দি কিনবা লাগে।
নাই ঘৰত টুক পানি এটা মণি
কি গৰম এতে ইয়াতে অলপ ইমান গৰম নাই গম পাইছা নে। তাতে যিমান গৰম ইয়াতে ইমান গৰমে নাই।
আমাৰ ইয়াতে বৰষুণ দিছে যদিও গৰম আছে।
উম উ উ উ তাকেই তো তাতেতো বৰষুণ দিলেও ঠাণ্ডা নপৰে ইয়াতে গছ-গছনি আছে ন বহিব পাৰি চাং পাতি পাতি তিলৈছে গছৰ তলত। বাবু কালি আহিকে খেলাত আৰম্ভ হৈ গেল জানানে? তাতে শু'লিতে বিচনাৰ পৰাই নুউঠে। তে আহি কেনে খেলা আৰম্ভ হৈ গল তাৰ জ্বৰ উঠে টেবলেট খাই। আকৌ খেলা আৰম্ভ হৈ যায়। সেনেকা তাতে থাকিলি দিনতটো শুয়ে থাকে ৰুমৰ ভিতৰত। কত যাব ওলাই কিনে জাগাই নাই।
ঠক ঠক অ উম উ উ ভালে হৈছি দে।
এটা উম এতিয়া এনেই ভাল হৈছে ৰ এতিয়া জণ্ডিচৰ ঔষধও খুৱাই দিলো।
অ
অ হয়তো তাতে আৰু জণ্ডিচৰ ঔষধ-চৌষধ নাপায় ন ইমান পটককে।
অ উম উম নাপায় নাপায়।
উমহ এতি এতিয়া চাও উম কাৰণে এতিয়া চাও ৰ কি হয়। পায়েলে কি কৰি আছে?
তাৰ আৰু
তহঁতে আজি গুৱাহাটী যাবি নেকি?
যাম, পাৰ্কত যাম',
অ অ অ কোন পাৰ্কত যাবি?
এ', ন', টোকটোক',
অহ',
ওচৰতো হ'ব',
দে যায়',
বেছি দূৰ নাই হয়নে, এতিয়া বৰষুণটো কমলে যাম ৰ',
অহ',
দিয়ে আছিলে ন', যাম', ইমান দিনৰ পৰা কৈ আছোঁ, ভেঙাই আছোঁ যাম, - যাম, -যাম, পথাৰৰ কাম আছিলা',
তাৰপিছত কালি ৰাতি যেনেকুৱা বৰষুণ দিছে বাপৰে বাপ, দুই ঘণ্টা', তা', ধেৰ ধেৰাই বৰষুণ দিছে', তাৰপিছত আৰু সি কৈছে যে পথাৰত, অঁহ', হেৰি', খেতিত আৰু নামিব নোৱাৰিব নহয়',
অঁহ', - অঁহ',
পানী হৈ গ'ল',
আমাৰ ইফালে অলপ ডাঙৰকে বৰষুণ দিলে ভালে আছিল, খেতি- চেতি ৰুবাক গেলি', তো', বৰষুণ সেনেকে নাইয়ে আৰু পানীয়ে নাই পথাৰত',
অঁ', আমাৰ ইয়াত সদাই দি আছে বৰষুণ, একদিনো নোৱাৰো', এতিয়ালৈ দিয়ে আছে', উম', জলদি জলদি কাপোৰ-চাপোৰ ধোম এতিয়া কিবা এটা খাই কেনে',
উমঁ',
অলপ যাম, ওলাই যাম', এতিয়া যদি বহুত জোৰকে বৰষুণ দিয়ে', তেতিয়া হ'লে, গধূলা যাব লাগিব কমিলে, যোৱাটো আজি যামেই ৰ',
অঁহ', বৰষুণতো কমিলেই যাবি আকৌ',
অঁহ', যাম।
তাকেই', নহ'লে যাওঁ, ৰ' অলপ পথাৰৰ ফালে ওলাই কিনে, ভাত কেইটা বনাই কিনে',
অঁহ',
ঠেলাতে চব্জি তব্জি কিনি‌ অলপ', খাব লাগবো',
উমঁ', তহঁতৰ কি, ' কি', কৰছা এইবাৰ?
পটল, ভাত কেৰেলা আলু হেৰি', অ', জলকীয়া, সেইবিলাক ৰঙালাও ৰোৱা হৈছে',
আৰু, ৰঙালাও বেচা নেকি তহঁতে?
হোৱাই নাই এতিয়াও লাগি আছে',
অ', হয় নেকি', আমাৰো লাগছিল ৰ', এতিয়া নহয় আগতে লাগছিল দুটামান', হে লাগছিল',
অহ',
বেছি লগা নাই ৰ', তাৰপিছত নহয়', কোনোবা যদি বেচা মানুহ থাকে তেতিয়া হ'লে পথাৰত', কাম-চাম কৰিলে লাগে ন'হ ৰঙালাও', এবিধ মিক্স চিক্স চব্জি বনালে হয় না',
উমঁ', উমঁ',
অঁ', সেইকাৰণে। কিনি আনিছে দে চোন এই দুটামান হুম', মায়ে কিনি আনিছিলে লগৰ ল'ৰাৰ পৰা',
অঁ',
হ। এতিয়া আৰু লাগে', মানুহ হয় না বহুত পথাৰত',
পথাৰত যিটো সেইটো ক'লা-ক'লা যে লাওটো লাগে, সেইটো ইমান ভাল লাগে। একদম আঠা-আঠা হয় ন' যি মিঠা হয়, বহুত ভাল লাগে খাই কিনে। আৰু চাঙৰ টো ইমান ভাল নেলাগে। কিন্ত মাটি বিলাকতো বহুত ভাল লাগে, আঠা- আঠা হয়। কিন্তু এইটো বেছি দিন নাথাকে। আকৌ বেয়া হৈ যায়।
হয় নেকি? অ'হ
মাটিত লগাটো, বেছি দিন নাথাকে ৰ। বেয়া হৈ যায়।
অ, গম পোৱা নাই আৰু তাত কঁঠাল-চঠালো আছে।
কঁঠাল আছে অ। ইমান ডাঙৰ-ডাঙৰ কঁঠাল, দাঙি নিবলে দিগদাৰ আৰু।
অ, দিগদাৰ। নহয় আমাৰ আছে কঁঠাল, আমাৰ কঁঠালৰ গছ গছত, বহুত কঁঠাল লাগছে এইটো। অ, তই গুটি লৈ আহিবি। তই কঁঠাল আনব নালাগে কঁঠাল আমাৰ নাখায়ে, অ, গুটিহে ভাল পায়। গুটিহে খাই ভাল পায়। আমাৰ ঘৰৰ পৰা
উম' তাকে গুটিআলু, সেইদিনা যে আন্টিয়ে ভাজিছিল তেলত ইমান ভাল লাগছে। খায় কিনে।
ত নাই ভাজা তেনেকে।
বহুত ভাল লাগিছে খাই কিনে। এ মই যে ভাত খাইছিলো দুপৰীয়া
পাইছো। বইল নকৰাকেও ভাজিব পাৰি, বঢ়িয়া লাগে। তেলত ভাজি লবি, ভাজি কেনে ওপৰৰ পৰা নিমখ দিবি আৰু জলকীয়াৰ গুড়া দিয়া, যদি দিবি নিদিয়া যদিও নাই আৰু তেনেকুৱা।
অ-অ।
ভাল লাগে। আমাৰ মায়ে
তাকে এতিয়া কিন্তু ভাল লাগছে বহুত খাই কেনে, ধুনীয়াকে সিজি গৈছে, পটককে ন।
অ, সিজি যায় আৰু কম জুইত দি ধাকাত মাৰি- যদি পিজি যা, সেইকাৰণেতো ভাল লাগে কঁঠাল। অ'
ত ধুনীয়াকে।
অঁ, হ'লেও বেছি তেল নিদিয়ে দেচোন।
সেইটো সেইকাৰণে। এনে, মোনোৰ গাটো ভালে আছে ন?
অ, বৰ্তমান ঠিকে আছে। খালি চৰ্দিটো লাগি আছে। গাটো ধুৱাই দিয়া নাই আৰু কালি। আজি যদি অলপ ৰ'দ দিয়ে, ধুৱাই দিব লাগিব ৰ। নহ'লে বেমাৰ হৈ যাব ন, এনেকুৱা বৰষুণত। ভাবি আছো ৰ আৰু যদি ধুৱাইও নিদিওঁ এনেই গাটো মুচি যদি নহয় আজি গৰম অ, ডিউটিত গৈছে ৰাহুল, এতিয়া অলপ আগতে গৈছে ৰ। এই গোটেই ৰাতি মোবাইল চাই থাকে আৰু- শোৱ আৰু শোৱাৰ সময়ত দিবি না। নাই-নাই, বেছি নাপায়, এইটো নিজৰ ইচ্ছাৰ মতে।
অ।
ৰেষ্ট লম বুলি ল'ব পাৰে আৰু তেনেকুৱা। কিন্তু কেতিয়াবা নাপায়ো দেচোন হয় না, কষ্ট হয় বহুত। কষ্ট হয়। এ এনেকুৱা কাম- ভাল নালাগে কিবা ৰেষ্ট-চেছ নোপোৱা কামটো। এদিনতো বন্ধ লাগে ন। বন্ধ হ'লে দিচ দেচোন অলপ ৰেষ্ট ল'ব পাৰি ন। অ-অ। দে-দে-দে-দে।
উম' দে, এতিয়া ৰাখো এতিয়া হা, পিছত কথা পাতিম দে হা।